উম, কোৱা।
কি কৰি আছা?
আছো, আছো, এনেই আছো তুমি কি কৰিছা?
সেয়ে আছো ৰবা বহি আছো, গৰম।
কি খবৰ পাতি ভাল?
ঠিকেই চলি আছে আৰু তোমাৰ?
আছে, আছে, ঠিকে আছে। ক
বাকী, তো ভালে আছে ন চব?
অ' আছে, আছে, তোমাৰ?
আছে দিয়া আৰু।
বাকী কিবা বিশেষ কাৰণ ফোন কৰাৰ?
অ' মানে সেয়ে আৰু এনে এটা, কথা আছিল আৰু মানে আমি যি আমাৰ যিটো অসমৰ জীৱ- জন্তু সেই জীৱ- জন্তুৰ ওপৰত অলপ মানে এনে।
অ' মানে জানিব বিচা ৰা, নেকি?
অ' সেইটোৱে আৰু, মানে ধৰি লোৱা অসমৰ যিটো প্ৰধান যিটো তো জীৱ, জীৱজন্তু এশিঙীয়া গড় সেই এশিঙীয়া গড়ৰ তাৰে ওপৰতে তুমি তো ঘূৰি ফূৰি থকা মানুহ এই বিলাক জীৱজন্তু ভাল পোৱা মানুহ তো, ক'ব, আৰু ক আৰু কি কি আমাৰ অসমত আ, মানে যিটো বাহিৰত পোৱা নাযায় আৰু কেনেকুৱাুৱা জীৱ জন্তু আছে বা এই জীৱ জন্তুটো আমি কেনেকৈ সংৰক্ষণ কৰি থ'ব পাৰোঁ, তোমাৰ জীৱ জন্তুবিলাকক এই যিবিলাক অ, চিকাৰ হৈছে সেই চিকাৰী পৰা কেনেকৈ বচাব পাৰি আৰু যিবিলাক দুৰ্ঘটনা হয় পথ দুৰ্ঘটনাৰ লগত বা ৰে'ল দুৰ্ঘটনা সেইবিলাক কেনেকে নোহোৱা কৰিব পাৰি সেইবিলাক আৰু।
তোমাৰ এশেঙা গড়ৰ ওপৰত ক'ব গ'লেতো ধৰা সেইটোতো পৃথিৱীৰ একমাত্ৰ ঠাই অসমতে পোৱা যায় ধৰা কাজিৰঙা পবিতৰা এইবোৰ ঠাইত। কিন্তু তোমাৰ এসময়ত আৰু অ-অসমত এশেঙা গড়টো মানে বিলুপ প্তিৰ সন্মুখীন হৈছিল। যাৰ তোমাৰ মূল কাৰণ আছিল তাৰ অবৈধ চিকাৰ, যিটো মানে গড়ৰ খৰ্গ থাকে তাৰ যিটো মূল্য, তাৰ মূল্যটো বহুত বেছি। তাৰ কাৰণে চিকাৰীয়ে তোমাৰ গড় হত্যা কৰিছিল, আগৰ সময়ত। ধৰা ইয়াৰ উপৰিও যিটো বনান অঞ্চল ধ্বংস মানুহৰ বসতি বৃদ্ধি, কৃষিভূমি সম্প্ৰসাৰণ আৰু বানপানীৰ ফলত গড়ৰ প্ৰাকৃতিক বাসস্থান যিটো সংকুচিত হৈছিল তাৰ কাৰণে মানে গড়ৰ সংখ্যাটো ক্ৰমে কমি আহিছিল, কিন্তু পিছত চৰকাৰ আৰু বন বিভ নাজানোঁ বিভিন্ন সংস্থাই কঠোৰ সংৰক্ষণ ব্যৱস্থা গ্ৰহণ কৰিছিল। তাৰ কাৰণে মানে এতিয়া যিবোৰ অহ, এশিঙীয়া গঁড় গঁড়তাৰ সংখ্যা কৰবাত বৃদ্ধি হৈছে আৰু আগৰ তুলনাত। সেইদৰে তোমাৰ অসমত, এশিঙীয়া গঁড়ৰ বাহিৰে তোমাৰ সোণালী বান্দৰ, আৰু যিটো নল গাহৰি আৰু হলৌ বান্দৰ, লগতে তোমাৰ হিস্পিড হেয়াৰ বুলি এটা শহাপহু আছে। আৰু দেওহাঁহ, এইবোৰ পোৱা যায় আৰু যিবোৰ ধৰা, পৃথিৱীৰ আন ঠাইত পোৱা নাযায় সাধাৰণতে।
অহ, বাকী এশিঙীয়া গঁড়টোতো অসমৰ এটা গৌৰৱ হয়। এটা, এটা মানে বিশেষ এটা মানে সেই, তোমাৰ, অহ চিহ্ন হয় আৰু অসমীয়া গঁড়টো ন? তাৰ ধৰি লোৱা, এই গঁড়টোত এই এিঙীয়া গঁড় আছে, সেই গঁড়টো যিবিলাক বাহিৰৰ পৰ্যটক আছে, সেই পৰ্যটকবিলাকক টানি আনে, ন'? ত' ইয়াৰ বহুত অহ, এটা গুৰুত্বপূৰ্ণ অহ, মানে গুৰুত্বপূৰ্ণ ভৱা বস্তু ন' এশিঙীয়া গড়টোৰ মানে আমাৰ যিটো পৰ্যটকৰ যিটো, কি বুলি কোৱা হয় সেইটো যি টো আমাৰ ক'ব গ'লে উপাৰ্জন, মানে বাহিৰৰ পৰা যি উপাৰ্জন আহে বা এইবিলাক আ সি কৰা হয়, ত' ই এটা বিশেষ ভূমিকা পালন কৰি আছিল। বাকী তুমি যে কৈছা যে ইয়াক কেনেকে এইটো বিলুপ্ত হ'ব ধৰিছিল, সেইটোতো সেইয়ে মানে, যিবিলাক চোৰাং চিকাৰ হৈছে সেইবিলাকে পলাই শি-শ-শি-শি শিঙৰ কাৰণে যিটো এইখিনি আহি ও যিটো তাৰ সৰ্গ আছে, সেইটোৰ কাৰণে হে তোমাৰ সেইটো মাৰি পেলাই। অ' সেইটো বাহিৰত বহুত দামত তৰ মানে ব্লেক যিটো মাৰ্কেট আছে ক'লা বজাৰ, সেইটোত মানে তোমাৰ বিক্ৰী কৰি তেওঁলোকে লাভৱান হয়। এনেকে আৰু, বাকী তুমি কোৱা।
এই ক্ষেত্ৰত আৰু তোমাৰ প্ৰত্যেকগন ব্যক্তিয়ে মানে প্ৰত্যেকজন ব্যক্তিৰ মানে সাধাৰণতে চৰকাৰে পদক্ষেপ ল'ব লাগে আৰু চোৰাং জিকাৰিবোৰক শাস্তি দিব লাগে আৰু যিটো গঁড়ৰ সংৰক্ষণ, তাৰ ওপৰত বেছি গুৰুত্ব দিব লাগে। সাধাৰণতে। গঁড়ৰ বুলি নহয়, যিবোৰ প্ৰাণী বা জীৱ জন্তু বিলুপ্ত হোৱাৰ সম্ভাৱনা বাঢ়ি যায় আছে দিনক দিনে, সেই সকলোবোৰৰ ওপৰত গুৰুত্ব দিব লাগে। যাৰ ফলত ধৰা সেই প্ৰাণীবোৰ বা জন্তুবোৰ সংৰক্ষিত হৈ থাকক আৰু ধৰা এটা যিটো পৃথিৱীৰ এটা অংগ, আৰু প্ৰত্যেকটো বস্তুৱে বা প্ৰত্যেকটো জীৱই সেই অংগটো যাতে বিচ্ছিন্ন নহওক, তাৰ কথা মনত ৰাখিব লাগে আৰু।
তাকেই ৰবা, যিহেতু এটা অসম আমাৰ এক এটা জৈৱ বৈচিত্ৰ্য মানে এখন অ, ৰাজ্য হয়, ত' ইয়াত মানে বহুতো এনেকুৱা জীৱ জন্তু পোৱা যায়, যিটো চাগে বাহিৰত পোৱা নাযায়, ত' সেইটো আমাক এটা বহুত মানে লাভৱান কৰিছে অসমখনক, ত' ত আ অসমতো জানাই তুমি, বহুত চৰকাৰে বহুতো আ, সেই-সেইবুলি কয়, আমি যিটো নেশচনেল পাৰ্ক বুলি কওঁ, ত বহুতো খ-খ মানে সিবিলাক কৰিছে, যা-যাৰ দ্বাৰা আমি যিয়ে এইবিলাক জীৱ জন্তুবিলাক অহ, সংৰক্ষণ কৰিব পাৰোঁ বা জীৱ জন্তুবিলাকৰ যিটো পৰিমাণ, এইটো আমি বৃদ্ধি কৰিব পাৰোঁ, ত' তাৰে ভিতৰত তোমাৰ ধৰি লোৱা কাজিৰঙা এখন আছে কাজিৰঙা, অ, কাজিৰঙা এখন আৰু ধৰি লোৱা তোমাৰ অ', মানস নেচনেল পাৰ্ক, সিখন এখন নামেৰি নেচনেল পাৰ্ক, সিখন এখন। ত' এইবিলাক যিটো আমি এই যে চৰকাৰে কৰিছে, এইটোৰ দ্বাৰা তুমি কি ভাবা যে এইটোৰ দ্বাৰা কেনেকে আমি অ, আৰু লাভৱান হ'ব পাৰিম জীৱ জন্তু সংৰক্ষণত?
প্ৰথম কথাটো, তোমাৰ ৰাষ্ট্ৰীয় উদ্যানবোৰত এটা অঞ্চল থাকে, যিটো অঞ্চলত তোমাৰ জীৱ-জন্তুবোৰ সময় এ এটা সময়লৈকে ৰাস্তাত দিব পাৰে আৰু ধৰা ইয়াতে জীৱন বসতি স্থাপন কৰিব পাৰে আৰু তাতে তোমাৰ খালি এটাই সমস্যা সৃষ্টি হয় যে চোৰাং চিকাৰী, চোৰাং চিকাৰীক যদি ইয়াতে সোমাব দিব পৰা নাযায় বা চোৰাং চিকাৰীক উচিত শাস্তি দিয়া যায়, তেতিয়াহ'লে জীৱ-জন্তুৰ ওপৰত ইমান প্ৰভাৱ নপৰে আৰু আগতে যিমান পৰিছিল, সেই ক্ষেত্ৰত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছোঁ যদিও, মানে কিছু ক্ষেত্ৰত আৰু কিছুমান পদক্ষেপ ল'ব পৰা যায় মই ভাবো। ধৰা, যিটো এটা এৰিয়া এটা থাকে বা অঞ্চল এটা থাকে, সেই অঞ্চলটোক সম্পূৰ্ণভাৱে তোমাৰ চাৰিওফালেদি সংৰক্ষিত কৰাটো প্ৰয়োজনীয় বা অহ চাৰিও চাইদেদি কোনো সোমাব নোৱাৰা ব্যৱস্থা কৰাটো প্ৰয়োজনীয় বুলি ভাবো। বাকী সেই ক্ষেত্ৰত তুমি কি ভাবা? ধৰা জীৱ-জন্তু সংৰক্ষণৰ ক্ষেত্ৰত আৰু কি কি পদক্ষেপ আমি প্ৰদৰ্শন কৰিব পাৰোঁ বা আমাৰ চৰকাৰে বা, প্ৰত্যেকজন ব্যক্তিয়ে কি কি অংশ ল'ব পাৰে জীৱ-জন্তু সংৰক্ষণৰ ক্ষেত্ৰত।
তু মোৰ মতে ক'বলৈ গ'লে, এতিয়া তোমাৰ ধৰি লোৱা এই যে জীৱ-জন্তুবিলাকৰ হত্যা হয়, এই যিবিলাক হত্যাকাৰী আছে, সেই হত্যাকাৰীবিলাকক ক মানে কঠোৰ মানে তেওঁলোকক শাস্তি দিব লাগে। অ, যাৰ দ্বাৰা বেলেগ আৰু যিবিলাক ম মানে মানুহ যে সেইবিলাক তে নে আৰু যাতে নাভাৱে যে আমি জীৱ-জন্তুক হত্যা কৰিম, হত্যা কৰি তেওঁলোক অ কলা যিটো বজাৰ চতে বেচিম। এইটোৱে আৰু, আৰু বাকী মোৰ মতে যিটো তুমি কলাই যিটো অ, ব্যৱস্থা আছে, আইন ব্যৱস্থাটো আৰু অলপ কঠোৰ কৰিব লাগে। যাতে মানুহে জীৱ-জন্তুক, অহ এই মানে, প্ৰাণ ল'বলৈ অ ভয় কৰে। তাৰ পিছত, সংৰক্ষণ কৰিব গলে তোমাৰ ধৰি লোৱা, এই যেনেকে অ দুৰ্ঘটনা হয় ধৰি লোৱা, অহ হাতীবিলাক যেনেদৰে অ ট্ৰেইন বা অ এইবিলাক আগত আহি হাতীবিলাক মানে, অ মানে মৃত্যুবৰণ কৰে বা অন্য জীৱবিলাকো আছে। ত তাৰ কাৰণে যিবিলাক ট্ৰেন অ কৰিডৰ মানে জীৱ-জন্তু অহা কৰিডৰ, সেইটো বনাই দিব লাগে। যেনেকে দ্বীপৰ বিলাত বনাইছিল অ বনাই আছে এতিয়া, অ মানে তি যোৱা অহা-যোৱা কৰা মানে কৰিডৰ। কিন্তু এইটোও চাব লাগে যে যাতে মানে প্ৰকৃতিৰ কোনো অ ক্ষতি নহয়। ত' দ্বীপৰ বিলত ক'ব গ'লে, তাতে বহুত এইটো এটা পৰ্যটকৰ স্থান আছিল, ত' যিটো এটা পৰ্যটকৰ স্থান হৈ থকা নাই, মোৰ মতে আৰু ত' সেইটোও চাব লাগে যে কোনো অ, প্ৰাকৃতিৰ ক্ষতি নহয়। সেনেকৈ অ, নিজৰ কাম কৰি যাব লাগে আৰু মানুহৰ মাজত অ যিটো তোমাৰ অ মানে জীৱ-জন্তুৰ প্ৰতি থকা অহ আমক জীৱ-জন্তু যিহেতু প্ৰকৃতিৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ। আমি জীয়াই থাকিবৰ কাৰণে, ত মানুহৰ মাজতো সেইটো আমি প্ৰচাৰ কৰিব লাগে। আৰু এটা কথা সুধিব লগা হৈছিল যে তুমি কেনেকৈ ভাবা, এই জীৱ-জন্তুবিলাকে বা এইবিলাক যে নেচনেল পাৰ্ক আছে, সেইটো যিটো অসমৰ পৰ্যটক ব্যৱচ তা আছে, সেইটো কেনেকৈ অ উন্নতি কৰিব বা উন্ন অলপ মানে, অলপকে কৰিলেই হ'ব দিয়া।
এই ক্ষেত্ৰত তোমাৰ ধৰা, এটা উদাহৰণস্বৰূপ, তোমাৰ এশিঙীয়া গঁড়টো আছে। এশিঙীয়া গঁড়টো ধৰা পৃথিৱীৰ আন কোনো ঠাইত পোৱা নাযায়, কিন্তু কেৱল মাত্ৰ অসমত পোৱা যায়। যাৰ ফলত ধৰা বছৰত বহুতো পৰ্যটক অসমলৈ আহে, যাৰ ফলত যিটো অসমৰ ইকনমিক ডেভলপমেণ্ট, সেইটো তোমাৰ বৃদ্ধি হয়। আৰু লগতে পৰ্যটকৰ সংখ্যা যিমান বাঢ়ে, পইচাৰ পৰিমানে সিমানে বাঢ়িব। ত সেই ক্ষেত্ৰত তোমাৰ সেনেকে যিবোৰ জীৱ-জন্তু ত কেৱল অসমত পোৱা যায়, সেইবোৰক গুৰুত্ব দিব লাগে। কিন্তু এইটো নহয় যে জীৱ-জন্তু সংৰক্ষণৰ বাবে তুমি, ধৰা হাবি-বৰণী বা প্ৰকৃতি ধ্বংস কৰি কিনে জীৱ-জন্তু সংৰক্ষণত গুৰুত্ব দিয়া, সেনেকুৱা নহয়। দুফালে সমান থাকিলে তোমাৰ পৰ্যটকৰ ক্ষেত্ৰত বা যিবিলাক ৰাষ্ট্ৰীয় উদ্যান আছে বা অভয়াৰণ্য আছে, সেইবিলাকে আৰু তোমাৰ পৰ্যটক আকৰ্ষণ কৰিব পাৰিব আৰু তোমাৰ পইচা বৃদ্ধি হ'ব আৰু।
উম, এইটো অ পাৰ কে বা এইটোতো ইনকাম আছে চৰকাৰৰ আৰু বৃদ্ধি হ'ব। তাকেইতো, অ এনেকে আমি জীৱ-জন্তু বিলাকক সংৰক্ষণ কৰি যাব লাগিব, আমি জীৱ-জন্তু যিহেতু আমাৰ কাৰণে বহুত এটা অ গুৰুত্বপূৰ্ণ হয়, অহ, আমাৰ কাৰণে হওঁক বা প্ৰকৃতিৰ কাৰণেই হওক। তে হ'ব দিয়া নহ'লে আজিৰ কাৰণে।
ঠিক আছে যাওঁ।
দিয়া, ঠিক আছে।